হেল্ল'
অ', কি কৰি আছা?
এ, আছো দিয়া, এনেই মানে বিচনাতে বাগৰি আছো। গান শুনি, শুনি। তুমি?
মই এই ভাত পানী খাই উঠিয়ে আৰু ছোৱালীজনীক খুৱাই লৈছো।
অঁ এ এ, জুবিন গাৰ্গক মানে, কি শুনিবা জুবিন গাৰ্গই গান শুনি আছিলো। শুনিও থাকো, মনটোও বেয়া লাগি থাকে, মানে এনেকুৱা লাগে মানুহজন নাই। সেইটো ভাবিলে মানে বহুত বেয়া লাগে জানা।
অ', আৰু গান মানে আৰু আমাৰ জুবিন-
গান শু, গান শুনিলে মানে তাকেই, জুবিনদাৰ গানৰ বাহিৰে ভালেই নালাগে।
বেলেগ ভালেই নালাগে, আমি সেইবিলাকে শুনি ডাঙৰ হৈছো আৰু সেইবিলাকেই শুনো। চবফালে সেইবিলাকে বজি থাকে অ'। অ', আৰু ভিডিঅ'বিলাক চালেহে খালি অ' মানুহ অ নাই চোন তেনেকুৱা তেতিয়াহে বেয়া লাগে।
কোৱা লাগে তাকে ভগবানৰ চিনেমা খন ন মানে কি আ জুবিন দাৰ চিনেমাখন বুলি ক'লে আমি কেনেকে হলত চাবলে হুলস্থুলিয়া পৰিবেশ চিনেমা সবে চাবগৈ মানে এতিয়া
হীট হয়।
উম হিট হয়, উম অ গানবোৰো, গানবোৰৰ
হে মানুহৰ মুখে মুখে তাৰ চিনেমাত সেইকাৰণেইটো হিট হয়। গানবোৰৰ কাৰণে উম।
তাকে এতিয়া মানুহজন আকৌ মানে এনেকুৱা লাগে নাই নাই বুলি ভাবিলে মানে এনেকুৱা লাগে ইমান খালি খালি লাগে মানে ভালেই নালাগে।
নাই বুলিয়ে মানে নাইকিয়াই হৈ গ'ল ন আছ
কোয় যে তেওঁ নতুন গান এটা ওলালে ন, কিমান আমি একে শুনিয়ে থাকো শুনিয়ে থাকো মানে গান হ মুখস্থ হৈ যায়গে মানে প্রথম কেইদিনতে। তোমাৰ ইমানকে শুনা যায় আৰু তেওঁ এতিয়া চিনেমাবোৰৰ সেই গানবোৰ এই
তেওঁ আৰু এটা কথা কিন্তু দেই জুবিনৰ যে একদম এই একলব্যই যেনেকে মানে নেদেখ থাকে, দ্ৰোনাচাৰ্য যে গুৰু মানি লয়। শিকিচ শিক্ষা লৈছিল, জুবিন দাই কিন্তু এই তেনেকে বিষ্ণু ৰাভাক মানে গুৰু মানে লে আগবাঢ়ি গৈছে যে তেওঁ লাষ্টলে হলেও অ।
অ চবতে কয় কিন্তু সেইটো কথা। গুৰু মানি লয় যে, উম কলা গুৰুক তেওঁ খুব ভাল পায়।
অ খুব ভাল পাই আৰু লাষ্টলৈ গৈ গৈ কিন্তু তেওঁৰ নিচিনাই হৈ গ'ল। হবল হল, তুমি ভাবিছোৱা এতিয়া আমিতো সৰুৰ পৰাই পঢ়ি আছো ন, অ চব কৰিলে আমি সৰু পৰাইটো ন পঢ়ি আহিছো ন বিছ কলাগুৰুদেৱ এধাৰে কি আছিল? আমাৰ সেইখিনি কম মুখস্থ কৰিছিলো নে আগতে আমি ন, তেওঁ একাধাৰে অ তেওঁ এ কাধাৰে গীতিকাৰ সুৰক কাৰে মানে সেইটো লাইন যে মন নাট্যকাৰ হয় নে? লা মানে লাষ্টত হয় লাষ্টলৈ গৈও কিন্তু
জুবিন দা তেনেকুৱা অ মানে গু গুৰুৰ দৰে অ গুৰুৰ দৰে তেওঁ হলগে আৰু।
চব হ'লগৈ অহ।
কিমান চিনেমা অ কিমান চিনেমা কম বয়সতে গ'ল অ কেইবাখনো চিনেমা তেওঁক পৰিচালনাও কৰিলে হয়নে? অভিনয়ও কৰিলে আ এটা এটা ভাল লাগে। তেওঁ মানে অভিনয়টো ইমান ধুনীয়াকে নাজানিলে তেওঁ যে মানে একে কৰিবলৈ কেনে কা এটা আগ্ৰহ বা চিনেমা এখন বনালে কেনেকুৱা ফূৰ্তিত থাকে, আগ্ৰহত থাকে চিনেমাখন তেওঁ কিমান ভাল কৰিব বিচাৰে। মানে অভিনয়টো তেওঁ গানৰ দৰে নহয় বাৰু হে টো হয় নে? তেওঁ উ মানে নহ'লেও মানে তেওঁ ইমান এ টা আগ্ৰহ অভিনয় কৰিবলৈ যে কিমাননো গানকে গাই থাকিব।
তেওঁ যিহেতু একে মানে কি অভিনেতা বা সুদক- ক্ষ অভিনেতাটো নহয় ন। কিন্তু য- যত্ন কৰিছে, তেওঁৰ চখটো পুৰা কৰিছে অঁ, তেওঁ ভাল লাগে কৰিছে। ন তেওঁ ভাল ভাল লাগে।
আৰু কয় কিমাননো গানকেই গাই থাকিম, অভিনয়ো কৰিব মন যায়।
চব মানে কি গুৰুৰ আদৰ্শৰে মানে অনু- অনুপ্ৰাণিত হৈ, সেইটো লাইনতে গ'লগৈ আৰু ন। আচৰিত লাগে কিন্তু ভাবিলে অঁ, কিন্তু নেদেখা গুৰু।
নেদেখা অঁ।
কেতিয়াও লগ নোপোৱা, কেতিয়াও নেদেখা।
নেদেখা গুৰু অঁ। কিন্তু ব মানে সকলো সাক্ষাৎকাৰতে কয় দেই যে, মই বিষ্ণু ৰাভাক- খুব ভাল পাওঁ, তেওঁ- তেওঁ আদৰ্শৰে তেওঁ অনুপ্ৰাণিত হোৱা মানে নাই অঁ, উম।
হেৰি বোৰ শুনি আমি যেনেকে- পঢ়ি শিকিছো, শুনিছো। তেওঁ মানে সেই তেনেকে অঁ, তেনেকে- শুনি, পঢ়িয়ে তেওঁক মানে ভাল পোৱা হয়।
সঁচাই, তোমাৰ সেইটো এটা ন বিষ্ণুপ্ৰসাদ ৰাভাৰ মানে- কোন ফালৰ পৰা তেওঁ গুণ নাছিল, ভাবাচোন।
উম, কয় যে তাণ্ডৱ নৃত্য। অঁ, নৃত্য শিল্পী। আমি সেইখিনি কিন্তু মোক কেতিয়াবা মনত পৰে মানে অঁ, জুবিন দা যে তেনেকে- কয়। তেনেকে ক'লে মানে কলাাগুৰুৰ কথা আহিলে, সেইখিনি মোৰ মনত পৰে। সেইটো লাইন আমি আগতে যে- মুখস্থ কৰিছিলোঁ। তেওঁক কলাগুৰু আখ্যা দিছিলে কিয়, হয়নে অঁ। তেওঁ একাধাৰে- কি কি আছিল গোটেইখিনি যে। অঁ, সেইকাৰণে গুৰু। অঁ, তেওঁ সেইকাৰণে- কলাগুৰু নাম মানে আখ্যা দিছিলে।
মানে সঁচাই মানুহজন তেনেকে নাইকিয়া হৈ যাব বুলি ভবাও নাছিলো অঁ।
অঁ, ভাল পাই কাৰণে তেওঁ নামেদিয়ে খুলিছে কলাগুৰু ফাউণ্ডেশ্যন। খুলি আৰু কিমান দুখীয়া মানে মানে দুখীয়া ল'ৰা- ছোৱালীক কিমান সহায় কৰে।
অঁ, সেইটো এটা গুণ চোৱাচোন। তেওঁ ন কোনো- পইচা পাতিৰ প্ৰতি লোভ নাই, - একো নাই অঁ, হিচাপ নাই, কিমান টকা তেওঁ- উপাৰ্জন কৰিছে, গান গাইছে, মঞ্চ অনুষ্ঠান কৰিছে, হয়নে? এনেওতো নাথাকে, এনি টাইম কষ্ট কৰি আছে। তেও ভাবাচোন ত-
অঁ, এনি টাইমতটো প্ৰগ্ৰাম বোৰ কৰিয়ে থাকে ন।
কিহৰ কাৰণে কৰি আছে, তেওঁ মানে কি মানুহ খিনিৰ কাৰণে কৰি আছে, জন- সাধাৰণৰ কাৰণে কৰি আছে। যাতে-
সাক্ষাৎকাৰ যে মোৰ মানে একদম গা নোম শিঞৰি উঠে বুলি কয় যে। এই সাক্ষাৎ সাক্ষাৎকাৰ এটাত মানে গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গে - কয় যে মানে গৰিমা গাৰ্গীয়ে যে কয় আমি পইচা মানে জমা কৰিব লাগে ভৱিষ্যতে- বেমাৰ আজাৰ হলে যাতে আমি ব্যৱহাৰ- কৰিব পাৰো, খৰচ কৰিব পাৰোঁ। তেনেকে কওঁতে যে জুবিন দাৰ যে কয়, মোক কিয়, মই কিয়- পইচা সাচিব লাগে। মোক গোটেই অসম খনৰ মানুহে এটকাকে দিলেও মোৰ একদম কোটি কোটি টকা উঠি-
অ মানুহে কোটি কোটি মানুহে যদি এটকাকে দিয়ে অ। কোটি টকা হৈ যাব, হৈয়ো দিয়াচোন ন কিমান মানুহৰ তেওঁৰ অনুৰাগী ভাবাচোন? কিমান মানুহ তেওঁৰ অনুৰাগী? উ মন এ মঞ্চত মঞ্চ এখনত তুমি চাবাচোন তেওঁ যেত তিয়া যাব গাব কিমান শ শ মানুহে তেওঁৰ অপেক্ষাত ৰৈ থাকে, তোমাৰ ন অ যুৱ প্ৰজন্মটো বাদেই দিয়া সেই বয়োজ্যেষ্ঠৰ পৰা একে সৰু ল'ৰা ছোৱালী লৈকে তোমাৰ
নতুনখিনি বাৰু তেওঁ বুলিলে পাগল উম কিন্তু পুৰণাখিনিওতো ভাল পায়।
অ বহুত বয়োজ্যেষ্ঠও ভাল পায়।
অহ।
আৰু তেওঁ কথা কবলৈও ভয় নকৰে, চোৱাচোন কথা কবলৈও ভয় নকৰে। যি মন যায় কৈ দিয়ে হয়নে? ভা
তেওঁ তেনেকুৱাকে কাৰো পৰা একো আশা নকৰে বা
অ, না আৰু তেওঁ তেনেকুৱা একো বেয়াটোও নকৰে যে কাৰো অনিষ্ট হোৱাকে তো ময়ো এটাত চাইছো সাক্ষাৎকাৰত মানে তেওঁ ঘৰৰ পৰা যে এই ষ্টুডিঅ'লৈ যাওঁতে তেওঁ দুই মানে আঢ়ৈ ঘন্টা লাগে। মানে কিমান মানুহক মানুহক তেওঁ বাটত মানে লগ কৰি কৰি যায় যাৰ যি অসুবিধা সহায় কৰি কৰি গৈ থাকে।
ইমান আৰু গেটৰ মুখত এনি টাইম বোলে চব সময়তে মানুহে থাকে এনি টাইম।
তে সেই তাকে সেই মানুহখিনিৰ ন কিমান চাগে যোনখিনি মানুহৰ সহায়ৰ প্ৰয়োজন
পুৰি, ঘুগুনি বেচা মানুহটোলৈ তেওঁ বন্ধু।
বন্ধু অ সেই ন মানে তোমাৰ সাধাৰণ দোকান কেইখনতহে খাব। সেই সাধাৰণ ৰাস্তাটো দিহে যাব, সাধাৰণ মানুহ এঘৰতহে সোমাব হয় নে?
উম।
তেওঁৰ মানে এইয়া বিলাসীতা সেইটো নাই।
অ বিলাসীতা বোলে এনেকেহে থাকিব লাগিব, উৰি ফুৰিব লাগিব সেইটো নাই আৰু।
সেইয়ে তেওঁৰ মানে গুণখিনিয়ে তেনেকুৱা আৰু বহুত।
এয়া মানুহৰ লগৰ মানুহ আছিলে ন?
সেইটোৱে তেওঁ ইমানে মানে গুণী জ্ঞানী চ মানুহে তেওঁক কেতিয়াও পাহৰিব নোৱাৰে। গোটেই অসমখন, অসমখন মানে খালী খালী হৈ গ'ল। এতিয়া তেনেকুৱা জানো কোনোবা এজন ঢুকালে বা গায়ক এজন ঢু কালেও হয় নে বেলেগ এজন গায়ক ঢুকালেও
কয় যে মানুহৰ জন্ম লোৱা সাৰ্থক হ'ল বুলি তেওঁ সাৰ্থক হ'ল হয় নে কোৱাচোন? হয় নে তেওঁৰ কিন্তু সাৰ্থক হ'ল পৃথিবীলৈ আহা।
এতিয়া চোৱাচোন আমি যেনেকে কলা গুৰুৰ বিষয়ে হয় নে জ্যোতিপ্ৰসাদ আ গৰৱালাৰ বিষয়ে পঢ়িছো কৰিছো এতিয়া পিছৰ জন্মত প্ৰজন্মটোৱে মানে কি আৰু এত তিয়াৰ পৰা দিছে দিয়াচোন কিতাপে - চিতাপে দিছে, পিছলৈ মানে তেওঁলোকে তো জু জুবিনদাৰ বিষয়ে মানে তেনেকে গোটেইখিনি পঢ়িবই লাগিব আৰু। পৰীক্ষা এটাত আহিব কৰিব কিমান কি গীত ৰচিলে গালে
আচৰিত, আমি যে মোৰ যে তেওঁনো বুঢ়া কালত মানে আমাৰ ভূপেন হাজৰিকাদেৱৰ নিচিনা মানে তেনেকুৱা বয়সত কেনেকুৱা হয়? সেইটো হেৰিটো চাবলৈ মন আছিলে দেই।
অ অ হ হ। নহয় আৰু তেওঁ কয় নহয় মই কেতিয়াও মানে কি বুঢ়া নহওঁ এনেকে কৈ থাকে। মই কেতিয়াও বুঢ়া নহওঁ অ, সেইটোৱে মানে তেওঁ কিবা এটা চাগে আহে নেকি মনত অট মেটিক বা কথা কওঁতে
অ।
আহি যায় চাগে, বুঢ়া নহওঁ মানে কি আৰু সেইটো এটা দিয়াচ
অ বুঢ়া নহ'লেই, বুঢ়া হোৱা সময়ো নাই আৰু ন?
আ মানে কথাবোৰ শুনিয়ে মোৰ ভাল লাগে কেনেকে কৈ দিয়ে। কাকো কেয়াৰ নকৰে আৰু যে ষ্টেজত যে গৈ পেলাই যে কয় হেৰি মই আজি গান গাব মন নাই, গান নেগাও, গুচি যায় গে কমিটিক পইচা ঘূৰাই দিয়ে।
উম।
তাৰপিছত তেনেকুৱা এটা সাহ থকা ন মানুহক
সেইটো মৰ সাহ কিন্তু চবৰে নাই
নাই নাই নাই কোনো গায়কৰে নাই। এ এতিয়া পিছত পিছত কিমান
আৰু কেতিয়াবা মানে কিছুমান কিছুমান সৰু সৰু ভিডিঅ'বোৰ চাই ভাল লাগে ন, কেতিয়াবা যে কয় যে মানে
ভাল লাগে অঁ।
এলাইন গোৱাৰ লগতে বাকীসোপাই তো গায়েই।
গায়ে দিয়া।
কয় যে অ তোমালোকে জানাইচোন মোক নামাতিলেই হ'ল হয়। কিবা জানো একে ঘৰৰ নিজৰ মানুহ, এনেকুৱা নিচিনা নালাগেনে?
তাকে তেওঁ ঢুকাওতে ন মানে অসমৰ প্ৰত্যেক ঘৰতে টা এটা মানুহ ঢুকুৱা যেন হৈ গৈছে আৰু।
অ আৰু আৰু গোটেই আৰু যে এটা এই এত কোনে সেইটো কোনে ভিডিঅ' কৰিছিলে নাজানো, মানে আহা আ আগদিনা আৰু, গোটেই ৰাস্তাটোত গুৱাহাটীৰ গোটেই পকা ৰাস্তাত মানে হাইৱেত যে মানুহবোৰ আছিলে আলয় অঠানি হৈ 'অ ত পৰি ত'ত পৰি, ড্ৰোন কেমেৰা দি বনোৱা ভিডিঅ' সেইটো। কোন অ কোনে বনাইছে নাজানো আৰু কিন্তু সেইটো ভিডিঅ' চালে যে আচৰিত লাগে কিন্তু সেইটো মানে একে বাস্তৱ ছবি আৰু। সঁচা ছবি সেইটো। অ সেইটোত চালে মানে আৰু জানো একো চাবই নালাগে
কে আশা কৰি আছে আৰু এয়াৰপৰ্টৰপৰা নামোতে যে তাৰ কৰ্মচাৰীস ক'লেও কেনেকে চবে নিজৰ কৰ্ম পাহৰি মানে তেওঁক
বা সেইটো ভিডিঅ' চালেতো অ চকু পানী ওলাই যায় সেইটো ভিডিঅ' চালে, সেইটোত জানো সেইটোত কিন্তু আচৰিত সেইখিনি মানুহো ন? মানে কি অ' তেওঁলোকৰ ওপৰখিনিও তেওঁলোকক মানে অৰ্ডাৰ দিবলৈ পাহৰি গ'ল।
পাহৰি গল অ', চবে পাহৰি গৈছে অ। নিজৰ কৰ্মৰ দৰে মানুহে নিজে পাহৰি দৌৰি গৈছে ভাবাচোন!
দিয়া অ।
অ ঠিক আছে দিয়া, অ। পিছত ফোন কৰিবা, হ'ব দিয়া।